হেল্ল'।
হেল্ল',
অ', কি কৰি আছা?
অ
কি কৰিছা? ভাত খালা নে? মই খালোঁ।
অ খালো, এই মাত্ৰ খালো।
হয়, হয়, কিহেৰে খালা? কিহেৰে খালা ৰাতি কি কলছা?
শুই আছোঁ', আছোঁ।
কি? মাংস আনিছা যেতিয়া ভালে কৰি মোক মাতিব কোৱা মাংস আনিছা। অকলে অকলে খালা?
অ, নহয় ওচৰ হ'লে মাতিব পাৰিলোঁ হয় কিন্তু দূৰত যে
অহলেও আৰু মইও গ'লো হয় খালোঁ হয়।
অ পাৰিলা হয় ওচৰ হ'লে এতিয়া ৰাতিটো একো সুবিধা নাই অহাৰ
থেমা হয়। সেইটো হয় আৰু কিন্তু ভাল লাগিলে হয়, তুমি যদি মোক খাব মাতিলা হয়, খালোঁ হয় মই।
সেইটো মনতে নহ'ল নহয়। এতিয়াই ফোন কৰিছা, আগতে ফোন কৰিলে তেওঁ ক'ব পাৰিলোঁ হয়।
হয়, হয়, কিং কিহেৰে বনাইছা মাংস এতিয়া তুমি?
মইং, মানে ৰাতিৰ কথা নহয়।
অ।
মানে, সহজ পদ্ধতিৰে বনাইছোঁ আৰু।
কেনেকে কি পদ্ধত-
নাই মছলা, একো দিয়া নাই অকল পিঁয়াজ, নহৰু, আদা আৰু জলকীয়াও দিয়া নাই, মানে আমাৰ এই বাইদ- ত এজন ল'ৰা আহিছিল মানে কৈছে আৰু ভা-
নাই কৰিম মই
একদম জলকীয়া দিব মানা কৰিছে।
উ, হয়। সিয়ে মাংস আনিছে নেকি?
অ অ।
হিয়া নে তাৰ। ভালে কৰিছা অলপ বেছি ৰাতি ৰাত - কি হলে কি যে তোমাৰ বেছি মচলা জাতীয় বস্তু খাবলে নালাগে।
খাব নালাগে, সেই কাৰণেটো দিয়া নাই।
উম, হয় গম পাওঁ মই একা নহয়। বাকী তুমি এতিয়া কি কৰিবা?
এতিয়া বিচনাত উঠিছোঁ, উঠি মানে অকমান মোবাইল', তো চাব ওলাইছোঁ, বিচনাত উঠিছোঁ',
উম',
এই অলপ মোবাইলটো চাব লৈছোঁ', অঁ', তাৰমানে মই বেলেগ নাচাওঁৱেই এই নীতি শিক্ষাবিলাক চাওঁ',
এইটো ভাত বনাই আছোঁ ',
কিছুমান ভাল ভাল কথা দিয়ে নহয়, মানে ঘৰুৱা টিপছ এইবিলাক',
অ', মইও মানে এইবোৰ চাই ভাল পাওঁ আৰু তোমাৰ কি কয় বিভিন্ন ধৰণৰ', তোমাৰ নিউজত নিউজ বাতৰি কাকত চাই বা- বাতৰি পঢ়ি ভাল চাই ভাল পাওঁ আৰু যে নতুন নতুন কথা শিকিব পাৰি। আৰু নজনা দেশ দেশৰ কথা জানিব পাৰি। হয়নে?
অ অ মই এইবিলাক-
আৰু তোমাৰ আৰু তোমাৰ কি হয় জানানে, বাতৰিটো চালে তুমি মানে, পুৰা আপডেটেড হৈ থাকা আৰু যে কি হৈ আছে কি হৈ থকা নাই তুমি মানে পিছ পৰি নাথাকা আৰু যে কোনোবাই যদি তোমাক কিবা সুধে তুমি ধুনীয়াকে- ক'ব পাৰিবা, যে অ এনেকুৱা এনেকুৱা হৈছে এনেকুৱা এনেকুৱা হোৱা নাই হয় নে ‍?
অ অ। আগতে মানে ভাল আছিল। আমাৰ-
অ। উম। উম, তোমাৰ মাতটো ভাঙি ভাঙি আহি আছে অ। উ
বাতৰি কাকত যে আছিল,
তোমাৰ মাতটো ভাঙি ভাঙি আহি আছে, ভাঙি ভাঙি আহি আছে মাতটো।
অঁ বুজি পাইছা না?
অ এতিয়া পাইছো।
তহঁত।
নাই আগতে ভাল আছিল, তাৰমানে আমাৰ দেউতাহঁতে বাতৰি কাকত ৰাখিছিল নহয়।
অ।
অ, তেতিয়া মানে পঢ়িব ধুনীয়াকৈ পঢ়িব পাৰিছিলো। টাইম মানে টাইমটো পাইছো হৈছিল। হেল্ল',
অ শুনি আছো।
অ শুনি আছে। আহ তেতিয়া মানে ভাল লাগিছে এতিয়া অ,
অ কি কৈ আছে ভাল লাগে ন।
অ, সেইটো বাতৰি কাকত বিলাক পঢ়ি ভাল লাগে। আগতে ধৰ ধৰ দেউতাহঁতে অ কোৱা,
অ কোৱা তুমি কোৱা কৈ আছা,
অ, নাই আগতে দেউতাহঁতে ধৰ - সেই টেবুলত বহি চাহ একাপ লৈ কিনে বাতৰি কাকতখন - পঢ়িছিল, তেতিয়া মানে ভাল লাগিছিল। তেতিয়া ধৰ ইমান মোবাইল চবাইলৰো মানে ইমান চোৱা চুতি নাছিল আৰু। বা টিভিত অঁ টিভিত বাতৰিটো চাইছিল। এতিয়া আৰু এইবিলাক টিভিত এইগিলাক বাতৰিবিলাক খবৰ হেৰিয়ে নাই মোবাইলতে চব পোৱা যায়।
হয় হয়।
কোৱা কিবা কবা ওলাইছা?
মই ক'ব ওলাইছিলো যে - তুমি, আমি আজিকালি মানে তোমাৰ মোবাইলতে তোমাৰ চচেল মিডিয়া এতিয়া চব বস্তু বোৰ পাই যাওঁ, চব বাতৰি চাতৰি পাই যাও, মানে তোমাৰ- নিউজ চাবলগীয়া হয় নহয় আৰু। চাবলগীয়াই ন নাযায় আৰু এনেকুৱা হৈ গৈছে, আগতে কি আছিল সৰু সৰু কথা জানিবলৈও তুমি টিভিৰ সন্মূখত বহি থাকিব লাগে, তেতিয়াই তো বুজি পাবা আজি-কালিতো মোবাইল বুজিবা পাই। নতুন নতুন ফটো দিব সেনেক সেইখিনি জানি জানিব পাৰিবা যে কি চলি আছে, কি চলা নাই। আগতেতো তুমি কিমান একমাহ একমাহো নহয় একদিন দুইদিন হৈ ৰব দি ৰ'ব লাগিছিল। ছিলে হয়নে?